হেল্ল'!
হেল্ল'! হেল্ল!
অ মোৰ ভইচটো শুনা পাই আছা নে?
হয় হয় শুনিছো। আপুনি শুনিছে নে মোৰ ভইচটো?
হয় হয় শুনা পাইছো, অকণমান ডাঙৰকে কবা।
হব।
তাকে তোমালৈ বহুত দিন ধৰি ফোন কৰা নাই বোলো আজি এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি ফোন কৰিলো।
হয়।
হয় বিষয়টো তোমাৰ আহ বিষয়টো এনেধৰণৰ হ'ব বিষয়টো আমাৰ এতিয়া হৈছে আমাৰ যি স্বাস্থ্যৰ কাৰণে এটা ব্যায়াম বুলিয়ে ক'ব লাগিব আমাৰ যি হাঁহি। অ হয় হাঁহি বিষয়ে পাতিম বুলি ভাবিলো। বিষয়টো কেনেধৰণৰ হ'ব বাৰু?
অ আজি তুমি বৰ ভাল বিষয় এটা বাচি ললা দেখোন। হয় কোৱাচোন বাৰু।
হয়।
উম
এতিয়া তুমি হাঁহি কথা হাঁহি মই এতিয়া প্ৰথমতে ক'লো যে তুমি অ হাঁহি হাঁহিটো এটা আমাৰ হৈছে স্বাস্থ্য ৰ কাৰণে এটা অ বহুত মানে উপকাৰী ব্যায়াম বুলি ক'ব লাগিব।
হয়।
হাঁহিলে আমাৰ কি হয় মন ফূৰ্তি মানে ফূৰ্তি হয়, আৰু কান্দিলে আমাৰ কান্দিলে কি হয় মনটো পাতল হয়। হয়, এতিয়া তোমাৰ চাবাচোন দেই। হাঁহি হাঁহি মানে বহুতো উপকাৰিতা গুণ আছে হাঁহিলে তোমাৰ আমাৰ যি এ এণ্ডৰফিন হৰমন সেইবিলাক আহ ৰিলিজ হয়। আৰু তোমাৰ চাবাচোন দেই এজন বন্ধু তোমাৰ আহ এজন হাঁহি থকা বন্ধু তোমাৰ বন্ধু চাবা আৰু তোমাৰ এজন গোমোঠা অ ল'ৰা তোমাৰ বন্ধু চাবাচোন তোমাৰ এ গোমোঠা ল'ৰাজনৰ বন্ধুৰ পৰিমাণতকৈ তোমাৰ হাঁহি থকা ল'ৰাজনৰ বন্ধু ৰ পৰিমাণ বেছি দেখা যায়। আৰু আৰু তোমাৰ হাঁহিলে কি হয় আমাৰ আ যি ষ্ট্ৰেজ হ'ৰমন সেইবিলাক মানে ষ্ট্ৰেজ যি আমাৰ এটা মানসিক চাপ সেই মানসিক চাপটো কমা দেখা যায়, হয়। তুমি কোৱাচোন বাৰু অকণমান।
উম এতিয়া হাঁহি আমি জন্ম পৰাই হাঁহিটো পাই আহিছো হয়নে নহয়? এতিয়া হাঁহি হাহ হাঁহিলে হাঁহি হাঁহিত থকা মানুহৰ মুখনৰ গ্ল'টোৱে বেলেগ হৈ যায়। আৰু যি যিবিলাক মানুহে হাঁহি ফূৰ্তি কৰি থাকে সেয়া তেওঁলোকৰ আয়ুসো দীঘল হয় বুলি কোৱা হয় বুলি কোৱা শুনিছো।
হয় হয় হয় হয় শুনি আছো শুনি আছো। অকমান ডাঙৰ কওক।
হেল্ল!
হয় শুনি আছো।
অঁ। তেওঁলোকৰ মানে আয়ুসো দীঘল হয় আৰু হাঁহি স্বাস্থ্যৰ কাৰণে বহুত ভাল কিন্তু আজিকালি বৰ্তমান সময়ত মানুহৰ ইমানেই ব্যস্ত হৈছে মানুহৰ হাঁহিবলৈ পাহৰি গৈছে।
হয় হয় হয় ঠিক কথাই কৈছে এতিয়া তুমি চাবা চোন দেই আমাৰ ডাক্তৰসকলে কয় কি তোমাৰ যি আমাৰ বৃদ্ধ লোকসকলে এ হাঁহিলে বোলে তোমাৰ পঞ্চাশ পাৰ্চেন্ট দৰব কম খে কম খাব লাগে। আৰু তুমি চাবা চোন দেই এতিয়া অ', এ এখন সংসাৰত তুমি যেনিবা প্ৰতিপত্নীয়ে তোমাৰ কাজিয়া লাগিছে দেই। সেই কাজিয়াৰ যদি তোমাৰ সেই পতিজনে বা গিৰিয়েকজনে যদি ঘৈণীয়েকজনী হাঁহি মুখে যদি কৈ দিয়ে মোৰে ভুল আছিল তুমি বেয়া চেয়া নাপাবা তুমি চাবা সেই সেই কাজিয়াখন সেই সিমানতে সাম পৰে। আৰু এটা আৰু এটাই আৰু তেনেকুৱা কিছুমান মানে অ', হেৰি আছে উদাহৰণ আছে তুমি এতিয়া এটা কথা ক'লো দেই। তুমি যেনিবা এটা অফিচত তুমি চাকৰি কৰা দেই, সেই চাকৰি কৰোতে তোমাৰ এ তোমাৰ বছজনে যিকোনো কাম দিব পাৰে সেই কাম কৰোতে যদি তোমাৰ কিবা এটা যদি ভুল হৈ যায়, তুমি সেই ভুল গ'ল যে তোমাক এই মানে বছ জনে তোমাক কিমান গালি পাৰিব সেই গালি পাৰিব যে তুমি যদি ওলটাই গালি পাৰি যো তোমাৰ অফি মানে তোমাক চা কৰিৰ পৰা উলিয়াই দিব। কিন্তু তুমি যদি সেই অ অ মানে বছজনক তুমি যদি হাঁহি মুখে যদি কোৱা, এইবাৰ মোৰ ভুল হৈ গ'ল আপুনি বেয়া চেয়া নাপাব। তোমাৰ সেই মানে সেইটো সমস্যা তোমাৰ হাঁহি হাঁহি তোমাৰ সমাধান কৰিব পাৰে। মানে বহুতো সমস্যা হাঁহিয়ে সমাধান কৰা দেখা যায় হয়।
হাঁহি হৈছে হাঁহি জীৱনৰ হেনো মহ মহো ঔষধ, মানে ডাঙৰ ঔষধ বুলি কৈছে। আৰু এজন সুস্থ সুস্থ মানুহৰ সুস্থ মানুহে মানে সুস্থ মানুহে যদি হাঁহি থাকে তেওঁ মানে নিৰোগী হৈ থাকে। হাঁহিয় হেনো কোৱ পঢ়িবলৈহে পাইছো বাৰু হাঁহি হাঁহি হাঁহিলে হেনো যকৃত যকৃতৰ ক্ৰিয়া আৰু হজম শক্তি খুব ভাল হয়। আমাৰ যিবোৰ মানে বেয়া আছে শৰীৰৰ যিখিনি বেয়া বস্তু হেনো হাঁহিলে হেনো সেইবিলাক হাঁহিৰ যোগেদি এইবোৰ প্ৰভাৱ বোৰ কমি যায় হেনো। বেয়া হেৰিও বেয়া শক্তিবোৰ জানে মনটো বেয়া লাগি থাকিলে হাঁহিলে মনটো ভাল লাগে। ওলাই গলে দুজন বন্ধুৰ লগত কথা পাতিলে। মনটো পাতল হয় হাঁহিলে। ফুৰৰ্তি লাগিলে তেতিয়া মানুহজনৰ মেণ্টেলেটিটো ভাল হয়।
হয় হয়, সেইটোয়ে মই এতিয়া কলো যে হাঁহিলে তোমাৰ আমাৰ ষ্ট্ৰেছ আমাৰ যি মানসিক চাপ সেইটো কমেই তোমাৰ আৰু স্বাস্থ্যৰ কাৰণেও বহুতো ভাল হাঁহি তোমাৰ হাঁহিটো এটা আমাৰ হাঁহ ফাঁওৰ এটা ব্যায়াম হয়। আৰু তুমি চাবাচোন দেই উম সেইটোৱে মই তোমাৰ বহুতো উদা হৰণ দিলো, তুমি আৰু এটা চাবা আমাৰ ডাঙৰ ডাঙৰ। অ', তুমি এজন নেতা তুমি চাবাচোন দেই এজন হাঁহিয়াল অ', হাঁহি হাঁহি থকা নেতা আৰু এজন অ', তুমি চাবাচোন সেই হাঁহি থকা নেতা তাৰজনৰ তোমাৰ বেছি মানে ফলোৱাৰ্ছ, ফেণ্ড ফলোৱাছ দেখাইছে কিন্তু তাৰ বিপ ৰীতে যিজন খঙাল নেতা তেওঁক মানুহে জনসাধাৰণে ভয় কৰিব তাৰ মানে তেওঁৰ বন্ধু কম থাকিব পাৰে ফেণ্ড ফলোৱাৰ্চ এতিয়া তুমি এ উদাহৰণস্বৰূপে কবলৈ গলে আমাৰ যি হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰধান অসমৰ মুখ্যমন্ত্ৰী, তেওঁ কিমান হাঁহি হাঁহিয়ে আমাৰ গোটেই জনসাধাৰনক মোহিত কৰি পেলাই।
হয়, মানে মই প এ এটা পঢ়ি এটা মানে পাইছিলো, এজন মানুহৰ অসুখ হ'ল, তাৰ পিছত সেই মানুহজনক মানে, একো মানে মেডিচিনে কাম দিয়া নাছিলে। তাৰ পিছত ডক্টৰ বহুত ডক্টৰক দেখুৱাৰ পিছত যেনে তেনে হলেও তেওঁ ভাল ভাল হোৱা নাই, তাৰপিছত একো কাম নাই আৰু মানুহজনে কথা চতাও নাপাতে, মাত বোল নামাতে, মানে ডিপ্ৰেচন হোৱা নিচিনা হলগে মানু জনক যেতিয়া, যেতিয়া মেডিচিনে কাম নকৰা হ'ল, তাৰপিছত ডক্তৰজনে মানে কনচাল্ট কৰি পেলাই চালে, চালে যে চাই পেলাই এজন মানুহ নিয়োগ কৰিলে তেওঁক, মানে কেয়াৰ তেকাৰ নিচিনা এজন
হয় হয়।
তাৰপিছত সেই মানুহজন যেতিয়া মানুহজনক যেতিয়া আলপুচান ধৰিলে, আলপুচান ধৰোতেনে সদায় তেঁও ৰাতিপুৱা তেওঁ কাষত যেতিয়া আলপইছান ধৰিবলে আহে তেতিয়া তেওঁ সদায় অকন অকণ হহুৱাবলে চেষ্টা কৰিলে, যিকোনো কথা কৈ, হাস্যৰসিক কথা কৈ হাঁহিবলে হহোৱাবলে চেষ্টা কৰিলে, তাৰপিছত হা হাঁহিবলে চেষ্টা কৰোতে কৰোতে তেওঁ সলনি হল, তেওঁৰ স্বাস্থ্যও ভাল হবলৈ হ'ল। তেওঁ মেডিচিনে যিটো বস্তু, মেডিচিনে কাম কৰা নাছিলে, সেইটো হাঁহিয়ে কাম, হাঁহি হাঁহিয়ে কাম কৰিবলে মানে সুস্থকো সুস্থ কৰি তুলিবলৈ হেৰি হল, সুস্থ কৰি দিলে মানে সেই হাঁহিয়ে, তাৰপিছত সেই মানুহজনক নি টো যেতিয়া হাঁহি, কথা পাতি পাতি, কথা পাতি পাতি, তেওঁলোকৰ মন পাতল লগালে হহুৱালে তেতিয়া তেওঁ সুস্থ হবলৈ ধৰিলে।
হয় হয় এতিয়া সেইটোৱে, তুমি ধুনীয়া কথা কৈছা এতিয়া দেই। এ তুমি মই এতিয়া ক'লো যে অ' হাঁহিয়ে বহুতো সমস্যা তোমাৰ সমাধান কৰিব পাৰে, এতিয়া মই ক'লো বছে তোমাক গালি পাৰিলে তোমাৰ সেই সেইফালে তোমাৰ চাকৰিটো বাচিলে, আৰু কিছুমান আৰু কিছু মান তোমাৰ ইয়াৰ ভাল হেৰি আছে। তোমাৰ হাঁহিলে তোমাৰ পইচা খৰচ নহয় কেতিয়াও, আৰু তোমাৰ হাঁহি এতিয়া তুমি, তুমি যদি অকমান মনতো যেনিবা অলপমান বেয়া লাগি আছে দেই, ইউটিউবত তুমি কিবা এটা কমেডি সি চাৰ্চ কৰিলে তুমি তাৰ পৰা যিখিনি কথা ভিডিঅ চাবা তোমাৰ তাৰ পৰাই হাঁহি উঠে আমাৰ। আৰু তুমি হাঁহিবলৈ, বেছিকে হাঁহিবলৈ হলে তুমি কি কৰিব লাগিব, আমাৰ যি মোৰ লগৰীয়া, গুম গুমঠা, সেই তেওঁলোকৰ লগত নাথাকি যদি তুমি এজন ভাল ভাল বন্ধু হাহিঁতৰ, হাঁহি হাঁহি থকা ল'ৰাৰ লগত যদি বন্ধুৰ লগত থাকা, তুমি এনেই হাঁহি থাকিবা তুমি তেতিয়া। আৰু তুমি চোৱা এতিয়া আ মোবাইলত ভিডিঅ' বোৰ কমেডি ভিডিঅ' বোৰ আহিয়ে থাকে আমাৰ জুবিন গাৰ্গ আহ দেৱৰ কিছুমান কথাই আমাক বহুতো হাস্যৰসত মানে পৰিণত কৰে।
উম, সেই হাঁহিয়ে যে যেতিয়া আমাৰ অসুস্থ মানুহবোৰ সুস্থ কৰি তুলিব পাৰিছে তেতিয়াহলে হাজাৰ হাজাৰ আমাক সমস্যাবোৰ হৈ থাকিলে হাঁহিয়ে সমাধান কৰিব পাৰিব।
হয় হয় হয়, কিন্তু এটা কথা কি গম পাইছা নাই তুমি চব কথাতে ক ক্ষেত্ৰতে তুমি হাঁহিলে নহব আকৌ, এতিয়া এনেই এটা কথা কৈছো দেই। তুমি এতিয়া চোৱা, এজন যেনেবা এ এজন মানুহ এজন ঘৰ মানে মানুহৰ ঘৰৰ যেনিবা এজন অ ব্যক্তি ঢুকালে যে তুমি এতিয়া তালৈ গৈ যদি তুমি তাত যদি তুমি হাঁহি দিয়া তুমি সেইটো এটা ভাল মানুৰ গুণ হবনে বাৰু তুমি কোৱা?
নহয় হয় হয় নহয় বাৰু সেইটো কথাটো।
হয় এতিয়া সেইটো এতিয়া তাত আহ পৰিস্থিতি মানে পৰিৱেশ অনুযায়ী তুমি নিজৰ তোমাৰ হাঁহি আৰু দুখ এইবোৰ প্ৰকাশ কৰিব লাগিব। সেই তোমাৰ এ মৃতকৰ ঘৰত যদি তুমি গৈ পেলাই হাঁহি থাকা ত সেইটোতো নহব। ত মানুহে কি বুলি ভাবিব মানে কি মানুহ অজ্ঞতা মানুহ বুলি ভাবি তুমি এজন অ পগলা বুলি ক'ব তেতিয়া।
ক'ব হয় হয়। হয় হয়, তুমি ঠিকে কৈছা বাৰু। চব সময়তে আমি হাঁহিলেও নহব সেইটোয়েই।
নহ'ব নহ'ব, সেইটোয়ে কথাটো এতিয়া আমি স্থান তোমাৰ পৰিবেশ চাই তুমি হাঁহিব লাগিব।
হা‍ঁহিব লাগিব সেইটোৱে উম হয়।
আনৰ দুখত দুখ কৰা আৰু আনৰ সু খত সুখ সুখী হোৱা সেইসমূহ, আমি হাঁহি তেতিয়াই হাঁহিব লাগিব।
হয় হয়, এতিয়া হাঁহিয়ে ক'বলৈ গ'লে এতিয়া মানুহে হাঁহিবলেটো পাহৰিয়ে গ'ল, মানুহৰ ভাৱৰ আদান প্ৰদান কমি গ'ল কাৰণে মানুহৰ হাঁহিটো পাহৰি গ'ল।
হয় হয় হয়, তোমাৰ মানুহৰ লগত দুটা কথা পাতিলে কিবা এটা হাস্যৰসৰ কথা ওলাব তুমি তেতিয়াহে হাঁহি ওলাব। উম আজিকালি তোমাৰ কৰ্মব্যস্ততাত এজনে আনজনৰ লগত কথা পতা দে খাই নাযায় তোমাৰ।
দেখাই নাযায়, হয় হয় হয় তুমি ঠিক কৈছা।
সেই সময় এতিয়া আমি আহ সকলোৱে হাঁহি থাকিব লাগে, আৰু অ যি বৃদ্ধ লোকসকলে তোমাৰ হাঁহা দেখা নাযায় তেওঁলোকক দুই এটা কথা কৈ পেলাই হহুৱাবও লাগে আমি।
হয় হয়, তুমি ঠিকে কৈছা উম। হ'ব তেতিয়াহ'লে আজিলে ইমানতে হেৰি কৰো।
তাকে ভালেই লাগিল তোমাৰ লগত কথা পাতি বহুতেই ভাল লাগিল, তোমাৰ পৰা বহুতো কথা শিকিলোঁ। এতিয়া মোৰ পৰা চাগে তুমি দুটা কথা শিকিব পাৰিলা এনেকৈ যাতে আগলৈও মানে ন তুন এটা বিষয়ৰ ওপৰত লগ পাম বুলি আশা থাকিলে। বাৰু আজিলৈ ৰা খিছো দিয়া।
অ হ'ব হ'ব ধন্যবাদ।
অঁ অঁ হ'ব দিয়া।
হ'ব।